হেল্ল' অ' শুনিছো কোৱা ক'ত আছা?
অ' এই আছো এনে কি কৰি আছা?
আছো দিয়া ময়ো এনে নগাঁও গ'লা?
হেল্ল'।
হেল্ল'। শুনিছো
অ' অ' শুনিছো।
নগাওঁলৈ নে কলৈ যোৱা কথা কৈছিলা যে গ'লা। অ' তাতে আছা এতিয়া।
অ' তাৰপিছত দাঁত বিষ আমি ভাল পাইছা।
অ' অকণমান আৰম পাইছো।
উম, কিবা লৈছা নে মেডিচিন কিবা।
তাৰ পৰা দিয়া হেৰি তাতে পোক ওলিয়াই দিলে ছাব্বিছটা সাতাইছটা মান ওলালে ডাঙৰ ডাঙৰ ক'লা। ক'লা পোক।
উম।
তাৰপিছত ইয়াতে মানুহজনে মেডিচিন আনি দিলে ভাত খাই পিলাক খাই দিলো।
উম।
আৰাম পাইছো কাইলৈত তথাপিও আকৌ চিভিললৈ যাম মৰিগাঁওত। মৰিগাওঁত যাম কাইলৈ।
কাইলৈ
উম।
এই লং তেল নে কি যে লংটো যে দাঁতৰ বিষত দিয়াটো আনিছিলা নেকি?
সেইটো অনা নাই বেলেগ এটা হে আনি দিছে।
উমহ।
লং টো আনা নাই কি জানো।
অ' আৰু হেৰি কৰিব পাৰি নহয়, এই যে মহানিমৰ থাৰি যে।
অ'
মানে মই থাৰিটো চোবাব লাগিছিলে বিষটো বহুত আৰাম পালো হয়।
এতিয়াতো নোৱাৰোৱয়ে চোৱা এইটো চ একো লগাবই নোৱাৰো।
অ' তোমাক মই কৈছিলো অলপ অকণমান ভাল পোৱা পিছত তুমি চোবাই কৰি থাকিবাচোন থাৰি গাল।
নাই দিওঁ দিয়া নিম পাতৰ আমাৰ ঘৰত গলেও দাতঁ তাত মাজো নহয়। চোবাই কৈ দিওঁ দি থাকো। মাজে মাজে নাই খোলি আনিব বুইচ্ছা ঘৰৰ পৰা গালি দিছেটো বিহ মলে ব্ৰেইন পাইগে যে।
অ' দিগদাৰ হয় তোৰ বিষ।
অ' মূৰৰ পায়গৈ যে কে অৱস্থা বেয়া কৰি দিয়ে মানে।
উম, একো খাব নোৱাৰি মুখ মেলিব নোৱাৰি।
ঘৰৰ পৰা গালি দিছে শলকাই ল'ব দিছে।
উম
তাৰপিছত পিছত লগা লগ আৰু বুলি কৈছে আৰু।
উম পায় নহয় আজিকালি, তোমাৰ এই বেয়া দাঁত টো। থাকোতে গৈ দাত কেইটাও বেয়াহে হবগে। উম আও মানুহৰ দাতকেইটা নহলে আৰু।
অ' হৈছে আৰু।
উম মোৰ মাজে মোৰো আকৌ এই বাওঁফালৰ দাঁতৰ। গুৰি দাঁতত তোমাৰ মিঠা চিঠা খালে ধৰে, উম। উম, মিঠা খালে ধৰে মোৰ তেনেকে বিষ চিষ কৃষ্ণ নাই যেনিবা তেনেকুৱা। কিন্তু মানে সেই ধৰে আৰু ঠাণ্ডা পানী খালে। তোমাৰ মিঠা চিঠা বিলাক বেছি বাওৰ ফালে এনেকে খালে কৰিলে আৰু সেই বিষটো তোমাৰ মিঠ মিঠা খালে যিটো বিষ ধয় সেইটোও মাথাত ধৰে।
উ ধৰে একন ধৰে কিট কটায় যায় আৰু ঘকে ঘটে। ঠাণ্ডা পানী লাগি লগাই গৰম বস্তু লগাই দিবাচোন তেতিয়াকে কিট কটায়। কিতা যায় এই তিনদিন হৈছে আৰু। তিনিদিন হৈছে এনেকুৱা বিষ হৈছে নহয় তাৰ নাছিল নহয় তেনেকে।
উম।
আছো। পূৰ্ণিমা হৈ গৈছেতো পৰহিনা দিনাখন সেই পূৰ্ণিমা। পূৰ্ণিমা অমাৱস্যা। হৈয়ে অ' পৰহি দিনা পৰা হৈছে। এই অকস্মাতেই।
হয় আউসি অমাৱস্যা পূৰ্ণিমা একাদশী এনেকুৱা বিলাক।
উম তাৰ পিছত জাৰতে আজি কেনেকে যাইছে না সেই সোতৰা সাগৰ হেৰি শিপা সৰুকে অকনমান দালি লৈ পেলাই এনে কাগজ এখন পৰাই দিছে দাল মুখ খন মেলিব দিছে এনকে কা মানে শিপা ডাল মুখত সোমাই এনেক লৰাই লৰাই দিয়ে একে থপাথপ পৰিছে বুইছানে কোলা ক'ল এটা ওকনিতকৈ ডাঙৰ চাৰিটা পাঁচটা ওকণি ডাঙৰ কৰি লগ লাগিলে যিমান টো হ'ব সিমানটো, কোল কোলা দেখিলেইে ভয় লাগে।
কাণ ওম
উম দেখিলে ভয় লগা মানে। অঁ দিম চাবাচোন ছাব্বিশটা মান ওলাইছে। পাছত মানুহ জনো জাৰিছে। অঁ অঁ ত গাঁৱৰহে তুমি চাবা চো ৰু গ'ম পাবা তাছত মানুহ জনীও জাৰিলে নাই তাৰ নাই নহয় পোকে খোৱা নাই আক
অঁ অঁ
ম'হে ওলাইছে।
উম।
ছাব্বিশটা মান ওলাইছে তোমাক ভিদিঅ'টো দিম ৰ'বা চোন চাবা গা শিয়ৰি যায়।
উম যাবই আক ইমান সোপাহ এনেকুৱা লাগে যে ইমান সোপানো লৈ আছিলো নে?
অঁ
তেনেকুৱাই লাগিব।
উম। কিয় কাইলৈ মৰিগাওঁতে যাম।
উম শৰাই নিবা?
শৰাই আনিম মানে কি, হেৰি নহয় কালি যাম নহয় তেজ পৰীক্ষা কিবা কিবি কৰিব দিয়া হায়নে যদি তিন দিন মানৰ পাছত তে সলকাব যাওঁ তেতিয়াহে কষ্ট পায় এসপ্তাহৰ মূৰত ঔষধ দিব তাৰ পৰা। এসপ্তাহৰ মূৰত গ'লে বোলে তেতিয়া নিবিষায়। এসপ্তাহৰ মূৰত এস এসপ্তাহ মই মাতিব নহয় তেতিয়া সিহঁতে আলুত বেজি দি লয় মানে তত
অ, উম, উম। মই তেনেকে সৰাইছো নহয় মনত আছে মোৰ সৰুতে, নগাঁও, এনেকে বেজি মাৰি লৈ পেলাই সৰুৱা একো মুখৰ যে তোমাৰ সেইখন সময়ত সাৰ হ একো পোৱা নাযায় আৰু। এনেছিছে মাই লৈ যে। নাপায় চিকুতি দিলেও তুমি গম নাপায়, চিকুতি দিলেও তুমি গম নাপায়, খালি এনেকুৱা লাগিব যেন ফুলি আছে। সেই ফুলি থ ফুলি থকা অনুভৱটো হয় কিন্তু সেই তুমি যদি চোৱা চোৱা বা চিকুটি যদি দিয়া, একোৱেই গম নাপাই।
অ'। মই তাকে এতিয়া ঘৰৰ পৰা গালি দি দি ভাইটিয়ে আন পৰিয়া আথনি বহুত সময়ত কথা পাতি গালি দিছে।
উম।
তাৰ পিছত লগাই লবি, পিছত লগাই লবি, এতিয়া খুলিলহি বাকী কেইটা নষ্ট হ'ব বুলি কৈছে আৰু।
হ'বই আকৌ গাপকে খোৱাক
এতিয়া তই এবাৰ জাৰি পোক এটা ওলাইছে মানিছো আৰু কিবা পূৰ্ণিমা-চূৰ্ণমা আৰু হব আৰু যাবিব যাবি। অ', বিষটোত পেইন কিলাৰ খাই থাকিলে বেয়া।
বেয়া-বেয়া তেনেকে কণ্টিনিউ হৈ থাকাতকে এইবিলাক তোমাৰ ডকট ত গৈ আঁতৰাই লোৱাই ভাল, উ
তাৰপিছত কাইলে অ, কাইলে এতিয়া আঠটা মানতে যাম আৰু মৰিগাওঁলে।
উম, পিছত লগাই ল'ব পাৰিবা তাত।
অ, লগাইলম।
উম, এটা-এটাহে, সেইটোয়ে টা বেয়া হওঁতে লগাই ললে ইমান কথা নাই, গোটেইকেইটা যদি বাকীকেইটাক বেয়া হ'বলৈ যায় এনে কি হ, উম।
মেইন খোৱা-বোৱাটোৱে ন।
আমাৰ এয়া নাই মানুহজনো হৈছে ৰবা হেৰি মানে তাত পোকে খোৱা নাই, আজি কৈ আছিলে ভাত দাগটো অলপ ফাটি গৈছে তাক। এতিয়া ফাটি, নহয়-নহয় এই মাংস-চাংস খাওঁ
এ সেইটোও, সেইটোও বহুত বেয়া। বিষায় আমাৰ মাও হৈছে পাথৰ, ভাত খাওঁতে, ভাত খাওঁতে এদিন অকস্মাতে পাথৰ এটা সোমাই দাততো দুপফাল হৈ গ'ল।
আমাৰ এই পাথৰ সময়তে আমাৰ পাপাৰ আছিলে। তেনেকুৱা হৈছিলে, উম। তাৰপিছত এতিয়াহে তাকে কৈ আছে। অ' তেনেকে হ'ব লাগিলে এইটো দেখাবগে লাগিব আকৌ, বিষাই বোলে ধৰে তাত ধৰেগে
অ', ঠিক কৰি দিব ডক্টৰৰ ওচৰত। এই ময়ৰাবাৰী নে কি, ময়ৰাবাৰী নে কি বোলে। অ মৰিগাঁৱতকৈ তাত মানে কি হয় বহুত ধুনীয়াকৈ আছে ডেণ্টেল কেয়াৰ এখন আছে, তাৰ পিছত এই পোকে খোৱা খিনি মানে মেচিনৰ সিহঁতে গোটেইখিনি চাফা কৰি ধুনীয়াকে মানে কিবা সিহঁতৰ আছে ন কেমিকেল। সেইবিলাকেদি মানে দাঁতটো বনাই দিব বুজিছা একে ধুনীয়া অৱসৰ হৈ যায়, কিন্তু এতিয়া সেইটো কৰিলে আকৌ পিছত ভয় লাগে যে আকৌ কিবা-কিবি হয় বুলি সেইকাৰণে এতিয়া সৰোৱা-সৰোৱা ব্যৱস্থাটো লৈছো।
তোমাৰটো সেইটোৱে কৰা, তোমাৰটো ৰাখি লাভ নাই। পিছত তুমি লগালে সেইটো তাত কৰিবগে পাৰা সেইটো বেলেগ কথা। উম, এতিয়া আমাৰ মানুহে মানুহজনো হেৰি কৰিব পৰা যাব প্লাষ্টাৰ কৰি আছে।
তাৰপিছত মানুহজনে অ', পাৰিব মানুহজনে ডাইৰেক্ট কৈছে। তাৰে গুৰিটা সলালে চকুৰ ৰশ্মি ডাইৰেক্ট কমি যাব বুলি কৈছে সেইটোও এটা ভয় খোৱাই দিলে।
কি কৈছে?
সেটো বোলে গুৰি তাত স লগালে একেবাৰে চকুৰ ৰশ্মি কমি যাব বুলি কৈছে। নাই দাঁতৰ লগত বোলে চকো হেৰি থাকে যে।
প্ৰত্যেকটো আমাৰ উম, উ প্ৰত্যেকটো আমাৰ নাৰ্ভৰ লগতেটো প্ৰত্যেকটো বস মিল খাই আছেই, উম, কিন্তু কিবা এটালো সেই থাকিবই ন আৰু গোটেই নষ্ট হোৱাতকে হেৰি কৰি লোৱাই ভাল।
উম।
সেইটোনো কি?
আথনি ভাইটিয়ে গালি দিছে ফোন কৰি মায়েও গালি দিছে। পাছত ভাইটিউ ঘৈনীয়েকে গৈছে বা কালি আহা আমাৰ মা তাৰ মাকে তাই মাকে মানে মহিলা মেহফিলত জব কৰে যে মৰিগাঁও মাক লৈ যাম সেই মায়াক সোনকালে তেজ পৰীক্ষা কৰি দিব তাৰ পাছত এসপ্তাহৰ পাছত মাতিব আৰু তুমি যাবা মেডিচিন কেইটা খাই থাকিব কুমলি থাকিব বুলি কৈছে আৰু। একো কষ্ট নকৰা বুলি কৈছে। উম, তাকে কৰিম দিয়া উম, অ', অ', নহয় তেজ পৰীক্ষটো এনে লেব- লেবৰেটৰীত কৰিব গলে বোলে দু এ-এদিনৰ পিছতহে ৰিপৰ্টটো দিয়ে কিন্তু এতিয়া তায়ে তাইৰ মাক কে মানে হাতৰ চিনাকি মানুহ আছে যে সোনকালে কৰিবহলে নে' এঘন্টা বহিলে পাই যাম আৰু।
উম-উম
তে পৰীক্ষা দাঁতো আজিকালি বোলে দাঁতৰ কাৰণে তেজ পৰীক্ষা কৰিব লাগে আগতে নালাগে।
সেইবিলাক টো সেইটোে চাব ব্লাডটো তেওঁ চাব হিমগ্ল'বিন টো চাব। তোমাৰ বেলেগ কিবা আছে নেকি সেইটোও চাব তেজ কৰি লবা আজিকলি কিন্ত মুহ ধৰিব নোৱাৰি যায় কাক
চুগাৰ টেষ্ট কৰিব আৰু এইবিলাক টেষ্ট
সেইটোয়ে সেইটোকে কৈছো কা কি বেমাৰ হৈ থাকে কোনো গম নাপাই যে।
নাপায়-নাপায়। সেইটো কাৰণে ঘবকে আকৌ গোটেই কেইটা বিষয় চাই লব লাগিব ঘপকে আকৌ দাঁতটো কাম কৰিব আকৌ ইফালে বা কি হয়। সেইটো কাৰণে অহ সেইটো কাৰণে মানে সেইটা চেক কৰে অ, তিনিটা চিচি বোলে তেজ ৰাখে অ',।
অ, বহুত ৰাখেচোন।
অ', তিনটা ৰাখে সেটোও চিন্তা এতিয়া তিনিটা চিচিত সিহঁতে কিমান তেনেকে ডেইলি মানুহ যায় কি বুলি কয় সেইটো বিক্ৰী কৰে সেইটো গ্ৰুপ মিলাই-মিলাই বি গো পেচেণ্টক বি গ্ৰো মানে বহুত তেজ উঠে, কিমান লিটাৰ লিটাৰ তেজ উঠে এদিনতে।
উম আৰু তোমাৰ মানে অহ। হেৰি যে দুটাই তোমাৰ টেষ্ট কেইটা চাগে কেইবটাও কৰিব, তেনেকুৱা হ'ব পাৰে।
অঁহ। উপায় নাই আৰু এতিয়া কৰিবই লাগিব ন, মোৰ নিজৰ ঘৰৰ কথা নহয় নহয়। নাই, নোৱাৰি নোৱাৰি। আৰু বেছিকৈ পেইন পেইন কিলাৰ বেছিকে বেছিকে পেইন কিলাৰ খায় থাকিলে বেয়া। হে কিডনীও আৰু হাৰ্টৰ
উম দে দেহ কম হৈ থাকোতে কৰি লোৱাই ভাল।
উম, আজি মই ৰাতিপুৱাটো কেনেকে আছো মই জানিছো বুইছে। চাৰিটা বজাতে উঠিলো, ৰাতিতো শুব পৰা নাই। ৰাতিটো শুবৰ পৰা নাই চাৰিটা বজাত উঠি এনেকে পকাতে শুইছো, মানুহজনে কৈছে কি হ'ল তোমাৰ? বহুত দাদৰ বিষ বুলি কৈছো। মিঠাতেল অলপ দি আছোঁ, একে চাৰে চাৰিতাত ওলালোৱে মানে, সহ্য কৰি থাকিব নোৱাৰো, তেতিয়া কি কৰি থাকিম ঘৰত। পিছফালৰ শিৰডালৰ পৰা একে মূৰৰ এটা চাইড ডিঙি চাইড বিষ। যেহে ওলালোৱে আক তাত গৈ আকৌ সাতটা পোন্ধৰ মানতহে কাম দৰ্জা খোলে। সেই ঘৰৰ, তাত গৈ ৰৈয়েই আছোগে, বিষতে ৰৈ আছো। কোৱা হৈ গৈছে মানে। পাৰিছো।
দিয়া কাইলে গৈ কৰি আহিবা।
অ যাও কাইলৈ, আঠটা মানতে যাম। সোনকালে এই ঘৰত সোমাই ঘৰৰ পৰাই যাম আৰু অ দিয়া।
উম, হ'ব দিয়া নহ'লে। উম।